কি হ
ইমান গৰম দিছে অকমান ৰাস্তাটা ওলাই আছো। তই কি কৰি আছ?
এ নকবি আৰু এনেকুৱা গৰম দিছে আমাৰ এই চাইডে অ' মানে তোৰ। মই কৈছো নহয় এনেকুৱা গৰম দিছে ভাত কেইটা মই বনালো মানে তোৰ বাহিৰত আহি এতিয়া বহি আছোহি মানে তোৰ উশাহ লবলৈওঁ কষ্ট হোৱাৰ নিচিনা হৈ গৈছে।
বাকী কচোন খবৰ খাতি?
এ নকবি আৰু এই গৰমটোতো সতে বেয়া বুলিয়ে ক'ব লাগিব অ'।
তাকে তাকে তহঁত মোৰতো ভালেই তহঁতৰ? ফোন চোন নক মই মই কৰিলেহে কৰা তহ' তেতো ন
এ নহয় অ' ভাল কৰিলি বাৰু ফোনটো কৰি। মানে কি হয় গ'ম পোৱা নাই উম বুজি পাইছো বাৰু তই যিটো কবি মই বুজি পাইছো।
তহঁতলে মই আগতেও মাৰি থাকো তহঁতে আজিলৈকে মই মৰা আগত তহঁলকে আজিলৈকে তে মোেল মাৰিয়ে পোৱা নাই। মানে তহ'তে মোক ভাল পাওঁ নে বা মই সৈতো সন্দেহ আছে। মানে মই ফোনটো মাৰিলে বেয়া পাৱ নে ভাল পাওঁ মোৰ সেইতো সন্দেহ আছে।
নহয় নহয় অ' সেইটো নহয় মানে কি হৈছে শুন। বৰ্তমান মানে এনে কুৱা হৈছে, গৰমটো কথাটো মই নকৱে, মানে কি হয় ৰাতিপুৱা সোনকালে মানে
অ' অ'
পথাৰলে ধুনাকে গুচি যাওঁ মানে ইমান টো ৰ'দতো তইতো গ'ম পাৱ। তই যেতিয়া খেতি পথাৰ কৰ ইমানটো ৰ'দত থাকিব নোৱাৰি ন। সেইটোকে কৈছো মানে তোৰ ৰাতিপুৱা সোনকালে পথাৰলৈ গুচি যাওঁ তাৰ পিছত আহি পেলাই মানে এনেকুৱা ভাগৰ লাগে ৰ'দতোত মানে কিমান গাটো দুৰ্বল
এ নহয় সৌতো সৌতোটো হয় সৌতো আমাৰো হৈ আছে। ধৰা ৰাতিপুৱা আমি পাঁচটা ছটা বজাতে মই গৰুকেইটা লৈ পথাৰলৈ গুচি যাওঁ তাৰপিছত তোৰ বাৰটা এটা বজাত গুচি অহাৰ পিছত তোৰ এনেকুৱা ভাগৰ লাগে তোৰ একদম পুৰা শুই বলে মন যায়, শুই দিয়া পাছত মানে তো একদম ভাগৰতোৱে নুগুছে।
অ' সেইটয়ে এতিয়া মানে তোৰ ধুনীয়াকে অ' ধুনীয়াকে পিছবেলা গৰু আনিবলৈ যাব গুচি হৈ যায়। তাৰপিছত তোৰ মানে এনেকুৱা আগতে মানে কি আছিলে তোৰ আমাৰ মাথাউত বহুত গছ গছনি আছিলে। এতিয়া কিন্তু কি হ'ল মানে মানুহ বিলাকে কাটি কাটি খড়ীৰ কাৰণে তোৰ মানে এ মানে তোৰ এতিয়া গছ গছনি নাই না বতাহ অকন আছে ত না ছাঁ অকমান আছে ত' মানে তালৈ গ'লেওঁ তো ইমান অসুবিধা ন আৰু এই সময় এতিয়া মই ভাত বনাবও লাগে।
চা একজেক্ট একেইটা কথাই হৈছে, তহতো আমাৰ ঘৰ মানে মেঠাইৰ ওপৰলৈ আহিছ ন আমাৰ গাঁৱৰ পিছ।
উম, গৈছো, গৈছো, গৈছো অ' সেই তেতিয়া যে আমি যে যাওঁতে গৈছিলো।
অ' তাৰমানে তোক অ' সুতে তাৰ মানে গছ। চপাৰতো আগতে যাব পৰা নাছিলি ন।
অ' অ' সেইটো সেই সেই তাৰ গছৰত অ'।
এতিয়া তই আহ তই মানে এ মেথাউৰে উঠিবলৈ মানে তই একোৱেইে ভাবিব নালাগে তই। ইপিন্ধি গ'লেও যাব পাৰিবি সিপিন্ধি গ'লেও যাব পাৰিবি ন তো গছ এজোপাও নাই। তো মানে সেইকাৰণে এতিয়াতো আমি এনে। মানে গৈ অকণমান বোলে চাওঁতে ৰং বুলি ক'লে মানে ৰ'ব নোৱাৰি।
অ' আমাৰ কি হ'ল গ'ম পোৱা নাই অ' আমাৰো সেই একে গতি মানে তোৰ। কি হ'ল মইতো মোৰ সতে মানে বৰ্তমান মানে। ডাঙৰ মানুহ দুজন বেয়া মানে বৰ্তমান মানে কেনেকে কি হ'ল গ'ম পাওঁ নে নাই। তো' মানে খৰি। কাৰণে গছ কাটিছিলে হা খৰিৰ কাৰণে গছ কাটিলে তাৰপিছত গছ কাটো। মানে মই আকৌ কলো মই বোলো এইকেজন। বা চাৰহ কাৰণে লাগে আৰু বতাহতো ধুনীয়াকে আমি ৰ'দৰ পৰা আহি পেলাই আমি এই দুজোপা। যেতিয়া জিৰণি লওঁ আপোনালোকে এই গছ দুজোপা কেলে কাটিছে। তেতিয়া মোক মানে উভোতাই।
এইটো কথা যে তোৰ গছজোপা। এজোপা যে কাটিলে ত তেওঁৰ দুজোপা ৰুব লাগে মানে কবিতা এটা আছে ন। ত' হ'লেও মানে মানুহ বিলাকেতো। দুজোপা বা এজোপা কাটিলেতো এজোপা এটা অন্ততঃ ৰুলে তো পাছত আকৌ। তো গছজোপাতো মানে নিজে কাটি পেলাই খৰি খাবলৈ হৈ যায় হয় নে নহয় বাৰু। মানে মানুহবিলাকে একো চিন্তাই নকৰে।
অ' তাৰ পিছত মানে কি হ'ল গ'ম পোৱা নাই মই যেতিয়া সেইদি ক'লো তাৰ পিছত মোক ক'লে বোলে মই। তহঁতৰ ঘৰত কাটি চোগে নেকি।
অ' একদম একজেক্ট কথা মানে মানুহ বিলাকে একদম মানে নিগেটিভ কথাবিলাক বেছি। ক'বলৈ লৈছে আজিকালি।
অ' তাৰপিছত মোৰতো খং উঠি গ'ল। মই অকমান বেয়াকে ক'লো আৰু দেচোন। তাৰ পিছত তো মানে এ যি হলেওক। খং উঠে ন, সেইটো তোৰ হ'লেও উঠিব। বা বেলেগৰ হ'লেও উঠিব, মইতো মোৰ নিজৰ স্বাৰ্থৰ কাৰণে কোৱা নাই ন।
আছাহ ত' আজিকালি তো তোৰ মেঠাইৰ ওপৰতে আমাৰ গৰু বিলাক দিওঁ মেঠাই মানে। গৰু যেতিয়া ছাঁত অকমান থ'বলৈ বা। তই দিনত মানে পথাৰ পৰা গৈ ত গৰু কেইটা লৰাবলৈ যাওঁতে অকনমান যদি চাৰহ ৰবলৈ। বা মানে কিবা এটা মানে। ভাল নালাগে মানে ধৰ গৰুকেইটাও অকমান ধৰ ছাহতো ৰখিবলৈ লাগে ন।
হয়, হয়, সেইটোৱেই উম, অ' বাকী হেল্ল'।
ক, ক, ক, ক।
তাকে এইটো মই ভাবিছো। এইবিলাক বাৰু বাদ দে এইবিলাক।
এ এইবিলাক কথা তই মই পাতি লাভ নাইকিয়া হ'ল আজিকালি মানে তহঁতৰ গাওঁ তহঁতৰ চেক। তাৰপানে মানে বেলেগৰ হৈ গ'ল আমাৰ চিপ্তাৰটো আমাৰ বেলেগৰ হৈ গ'ল।
অ' মানে বুজাব পাৰি মানুহক বৰ্তমান সময়কনত বুজাব পাৰি কিন্তু যি বিলাকে বুজি পায়। সেইবিলাকেটো বুজি।
মানে শিক্ষাৰ ক্ষেত্ৰত যোনবিলাক আগবঢ়া, সেইবিলাক মানুহে বুজি পায়। কিন্তু যোনবিলাক শিক্ষা তেখেতৰ আগবঢ়া নহয়। বে একো মানে কথাবিলাক মানে তই যিমান তই মানুহে তই মানে কথাটো ক'লে অকণমান অন্তত বুজ। বুজি পাব লাগে।
এ বুজি পাব লাগে তোক সেইটোয়ে তোৰ আৰু মানে তোৰ ইমান কৈ লাভ নাই বাৰু এইবিলাক বিষয় বাদ।
মই সুবিধাৰ কথা মই বাদি দিলো, তক মানে তোৰ তোৰ কথাটোৰ কাৰণেহে মোৰ ওলাই গল মানে।
অ বুজি পাইছো বাৰু, উম মইও সেই একে মানে অকমান খঙে উঠি যোৱা নিচিনা হৈ গ'ল। এতিয়া বাকী কচোন তোৰ কলেজ পাতি বন্ধ দিলে নাই?
কলেজ মানে তোৰ এইকেইদিন মানে মোৰ কলেজৰ পৰা ছুটি নাইকিয়া হ'ল, তোৰ এইফালে আকৌ ধৰ প্লাছ এ ঘৰৰ মানে কামৰ পৰাও এ হেৰি আজৰি নাইকিয়া হ'ল, তোমানে কলেজৰ এছাইনমেন্ট খিনি এ কলেজৰ এছাইনমেন্ট খিনিওটো জমা দিবলগীয়া হ'ল। তাক কাৰণে ধৰ প্ৰিপেৰেশচন চলাই থাকিবলগীয়া হ'ল আকৌ ধৰ এইফালে পথাৰলৈও নগ'লো নহয়। তইতো জান আমাৰ মানুহ কেইটা।
বুজিছো বুজিছো এতিয়া, এতিয়া মানে কি হ'ল গম পাইছ নে? চাবলৈ গ'লে মানে তোৰ খানি মোৰ একেই হ'ল মানে ময়ো সেই প্ৰথম প্ৰথম কলেজলৈ যাওঁ, কলেজলৈ গৈ পেলাই ধনীয়াকে ইণ্টাৰ্ণশ্বিপ চলি আছে মানে মোৰ কলেজ ওচৰতে যে যিহেতু। মানে ইটাৰশ্বিপত যাওঁ তাৰপিছত ধুনীয়াকে তাত পিছত কৰি আহি পেলাই উভতি আহি তাৰপিছত আকৌ ত মানে প্ৰথম প্ৰথম ৰাতিপুৱা পথাৰলৈ যাওঁ শু হা কেনেকুৱা কি হৈ আছে মোৰ লাইফটোত বৰ্তমান। মানে প্ৰথম প্ৰথম শুই উঠি পথাৰলৈ গলো মই থাকিলো তিনি ঘন্টামান। থাকিলো নট মান বজাত তাৰ পৰা লাই দি ধুনাকে, তাৰ পৰা ওলাই দিয়া তাৰপিছত তো ইণ্টাৰনশ্বিপৰ কাৰণে গুচি যাওঁ, গুচি গৈ পেলাই তাত একদম পুৰা ফিল ষ্টডি নিচিনাকে হয় ন।
এ তাকে একেটা কথাই চবৰে তো মা তই ধৰ এয়া ত তোৰ বি এ পাছ কৰিলে নাই আকৌ মই পাহৰি থাকিলো মানে।
অ শুনো মোৰটো তাৰ পিছত তাৰপিত ইখনৰ পৰা সিখনলৈ যাবা, সিঠাইৰ পৰা সিঠাই গৈ পেলাই তাৰ পৰা স বাৰটা বাৰ বজাত উভতি পাওহি বাৰটামান বজাত উভতি, উভতি আহি পোৱাৰ পিছত তোৰ মানে সন্ধিয়া ল আগে আগে মানে মিনিমাম পাঁচটা ছটা বজাৰ পিছতে আৰু গৰু আনিব হয়েই। মায়ে ক'ব যে গৰুকেইটা লৈ আৰু এটা কথাও ঠিক যে মাহতে এতিয়া ইমান
এ তই চা ইমান দিনৰ পৰা তোক আজিলৈকে তোৰ পুৰা ধুনীয়াকে জন্ম দিয়াৰ পৰা আজিলৈকে তোক ধুনীয়াকে খোৱা-বোৱা ৰাখিলে ত এতিয়া ত অন্তত ধ নিজে ধৰ কাম এটা কৰি ধৰ চলাই থ কিবি তেতিয়া তোৰ অকমান তোৰ মানৱীয় এতাৰ গুণ এটা আছে ন। অ মানুহক এটা লাগে মানে।
উম ইমান দিন দেখিলো মাহতে কিমান
কিমান কষ্ট কৰি আছে মই নিজে মানে চকু দেখিয়ে আছো, মই সেইকাৰণেতো আজিকালি পথাৰলৈও যাওঁ ধৰ গৰুকেইটাও লোৱাবলৈ যাওঁ, পানী খালে মানে দেউতাক অকনমান ধৰ পথাৰৰ পৰা বাৰটামান বজাত আহে তাৰ পিছত অকমান জীয়াব দিওঁ ধৰা আকৌ তোৰ পিছবেলো যাব হয়য়ে।
অ সেই একেই চিষ্টেম হৈ আছে, তোৰ সতে মোৰ একেই হৈছে মানে কি হ'ল আগতে ইমান আমাক কষ্ট কৰি যেতিয়া খুৱাই থলে, এতিয়ানো আমি পঢ়া সময়কনো আমি কেলে সহায় নকৰো ন। অ সেইটো কাৰণে মানে তোৰ অকমান নিজে আগবাঢ়ি যোৱা নিচিনা নকয় বাৰু বোলে তই কলেজ আজি নালাগে যাব বুলি নকয়
ৰ কথাটো শুন মোৰ মানে আজিলৈকে তে পথালে যা, বা গৰুকেইট আহাৰ লাগে গাখীৰ খন খীৰাবলৈ অকণমান বিছি দে ধা তহৰ তৰ আগত গৰুকেইটা আনকৈ মানে এইবিলাক কথা মই আজিলৈকে প্লাছ অকণো কৈয় পোৱা নাই। মই ধৰ নিজে যাওঁ মানে তোৰ ধৰ উম উম উম
কিন্তু মানে কি হৈছে বৰ্তমান মানে তোৰ পঢ়া শুনাৰ ক্ষেত্ৰতো বেছিকে গুৰুত্ব দিবলৈ চাইছিল কিন্তু এইটোও নহয় যে আমি চাই লানো আমিনো কি কৰিম ন ইমান কষ্ট কৰা সন্মুখত আৰু এইটো ৰ'দত যেতিয়া যিহেতু পথাৰত থাকিব ন।
উ হয় হয় আজি আজিকালি মানুহেতো যিমান পঢ়িল তো ধৰ এতিয়া মই বি এটো কমপ্লিট হোৱা নাই, কম কমপ্লিট কৰাৰ পিছতো তোৰ মানে এনেকুৱা হৈ যায় তোৰ ধৰ হায়াৰ ছেকেণ্ডৰী বা মেট্ৰিকৰ নেপাব পাৰ তই একদম প্লাছ ওৱান হয় টো।
উম, বৰ্তমান সময়ক হৈছে কম্পি কম্পিটিছন ৰ যোগ কম্পিটিছনত টোৰ মানে জোনে ওপৰত এতিয়া মানে আমাতকে কেলে ওপৰত যাব শুনি ল' তোৰ মানে কিমান ল'ৰা ছোৱালী তোৰ মানে ঘৰত বহি আছে এক্দম ধুনীয়াকে বিন্দাছ ধুনীয়াকে পঢ়ি আছে পঢ়ি কাৰণে তোৰ এ দি আৰি আছাম পুলিচ ফৰেষ্ট গাৰ্ডৰ কাৰণে কিমান ধুনীয়াকে প্ৰিপেৰেচন কৰি আছে কিন্তু আমি টাইম পাইছো জানো?
নাই পোৱা এক চছেকেণ্ড নাই পোৱা ধৰ মৈ আচ আচাম পুলিচৰ বা ফৰেষ্ট গাৰ্ডৰ মই এতিয়া পোৱাাই থৈছো কিন্তু ধৰ এতিয়া ৰাতিপুৱা ধৰ মই পথাৰলৈ ছটা বজাত শুইহি পথাৰলৈ যাব লাগে কিন্তু বেলেগ ল'ৰা ছোৱালী তই পথাৰলে যাব নালাগে নহয় সিহঁতে দৌৰিবলৈ সময় পাই তাৰ পিছত আহি পেলাই ধুনীয়াকে বিন্দা আ ব্ৰেকফাষ্ট ৰেডি কৰি ধৰ খাই বৈ ধুনীয়াকৈ সিহঁত জীয়াবলৈ পায় আকৌ পিছবেলা দৌৰিবলৈ যাবলৈ পায় আমি আৰু সেইটো নহয় নহয় আমাৰ ৰাতি পুৱা শুই উঠি ছটা বজাত পথাৰলৈ যায় তাৰপিছতকৌ আহি পেলাই ধৰ ভাতকেইটা খাই পেলাই অকণমান শুবলৈও টাইমটো নাপাওঁ আমি তাৰ পাছত আকৌ তোৰ পিছবেলা আকৌ পথাৰলৈ যা কঠীয়া তোল কিবা কৰ তেনেকা মানে ঢেৰ কথা হৈ থাকে আৰু।
সেইটয়ে সেইটোৱে আমাৰো সেই একেই চিষ্টেম হৈছে মানে কি হৈছে বৰ্তমান সময়কণত তোৰ মানে আমি মানে কিবা টাইম নোপোৱা নিচিনা হৈছো এইটো নহয় যে আমিও টাইম মিলাব পৰা নাই। তোৰ ৰাতিপুৱাটো যিহেতু পথাৰত আৰু আমি টাইমতটো যিমান পাৰি মিলাব মেনেজ কৰিব পাৰিব লাগিব মানে কি হয় আমি তাতকেও সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগিব বৰ্তমান সময়কণত মানে এনেকুৱাই কম্পিটিছনৰ যুগ হৈছে।
তই বা মই যদি অকণমান চেষ্টা কৰোঁ ধৰ চাৰিটা বজাত উঠিও আমি দৌৰি আহি পেলাই ধৰ পথাৰলৈ যাব পৰা ক্ষমতা থাকিব লাগিব এতিয়া ধৰ বহুতো দুখীয়া ল'ৰা ছোৱালীয়ে টোৰ বহুতো কষ্ট কৰি আছে কষ্ট কৰি পেলাইহে চাকৰিটো পাইছে। আমি মানে সিহঁতৰ তুলনাত অকণো কষ্ট কৰাই নাই।
উম, কষ্ট নকৰিলে কিবা কিবা হেৰি নাই একোৱেই নাই ন। বৰ্তমান সময়কণত হৈছে কষ্টৰ যুগ কম্পিটিচন কম্পিটিশন মানে একদম পুৰা ওপৰ লেভেলত কম্পিটিশন হৈ গ'ল। মানে তোৰ এতিয়া এনেকুৱা হৈছে তোৰ তই গৈছ পৰীক্ষা দিবলে মই যাম লগতে মানে আৰু কিবা এটা পষ্ট ওলাইছে যদি এহে জাৰ পোষ্ট ওলাইছে তাত তোৰ এক লাখ টা ল'ৰা ছোৱালীয়ে মানে তোৰ অনলাইন এপ্লাই কৰে আৰু অনলাইন এপ্লাইটো মানে এনেকুৱা চিষ্টেম হৈছে তোৰ মানে এ কৈছো নহয় মানে তোৰ ভাবিবও নোৱাৰি।
ধৰ আমাৰ আগৰ পৰা মানে ধৰ এ ঘৰক কথাটো নকওঁয়েই মানে ধৰ আমাৰ পাৰ্চেন্টেজ টো আগতে কম আছিলে ধৰ আমি যদি তোৰ বেছিকে চেষ্টা কৰি ধৰ আমিও কিবা এটা চাকৰি এটা পালোহেতেনে কিন্তু এতিয়া মানে কথাটো এনেকুৱা হৈছে আমাৰ ধৰ এই মানে ধৰ ধনীঘৰ ল'ৰা ছোৱালী বিলাকত ধৰ পথাৰলৈ যাবলৈ মানে কিবা এটা চিন্তা নাই একো এটা নাই আমাৰটো পথাৰে যাবল লগীয়া হৈছে তোৰ গৰুকেইটা লৰাব লগীয়া হৈছে গৰুকেইটা এৰাল দিব লগীয়া হৈছে গৰু কেইটা আনিবলগীয়া হৈছে সৌবিলাক চিন্তা ধৰাপা মানে আমাৰ
পঢ়ে। হয় নহয় সেই কন সময়ত সিহঁতে ধুনীয়াকে পঢ়ে সময় পায় মানে একদম পুৰা এটা টাইম মেনেজ কৰিব পাৰে সিহঁতে একদম ধুনীয়াকে পঢ়ি মেলি আমাৰ পহিবলৈ সময় নাই আমাৰ কি হয় আমাৰ ইফালে গৰু আনিবলৈ গলো। পথাৰলৈ গলো প্ৰথমতে ৰাতিপুৱা গৈ চাহ দিলোগে এ বাকী এইবিলাক বাদ দে বাদ দে বাৰু মানে নোৱাৰো নোৱাৰো, বাকী সেইবিলাক বাদ দে, মই এটা কথা ভাবিছো, কি গম পাইছনে? যিহেতু তোৰো কলেজ বন্ধ দিলে বৰ্তমান।
এ টো আমাৰ পাঁচ-পাঁচ দিনমান হ'ল বন্ধ দিয়া, মানে ধৰ টো খিনি জমা দিয়াৰ তোৰ আজি তোৰ পাঁচ তাৰিখ মান হোৱা নাই জানো? আজি ছ আজি ছয় তাৰিখ হল। তোৰ মানে তোৰ আজি চাৰিদিন হ'ল কলেজ বন্ধ দিয়া।
অ আমাৰতো আজি দুদিনহে হৈছে বাৰু, চাৰি তাৰিখে দিলে মানে তোৰ ইন্টাৰশ্বিপ খতম হ'ল, বাকী মই ভাবিছো মানে তোৰ এ সেইদিনা যে আহিছিলে তোৰ লগৰ ল'ৰাটো
অ', ল
অ', তাকে ক কাম এটা কৰিবি মই ভাবিছো এই যিহেতু ইমান গৰম পৰিছে, আমাৰ ওচৰত যিহেতু এই পাহাৰটো যে আ এই ওচৰত যে যোৱাবাৰ যে গৈছিলো।